অঁ বাৰু হেৰি আজি ই ই ই তেনেহলে কিবা এটা টপিকত কথা এটা পাতো।
নিশ্চয় নিশ্চয়।
পিছে ব্যস্ত আছা নেকি তুমি?
নাই নাই এতিয়া অকমান কাম এটা কৰিছিলো। এতিয়া ফ্ৰী আছো কব পাৰে।
ঠিক আছে ন? মই মানে তোমাৰ পৰা জানিব বিচাৰো বিচাৰিছিলো এটা ব্যৱসায়ৰ কথা।
হয় কওঁকচোন।
এই মীন পালনৰ বিষয়ে তোমাৰ অলপমান আইডিয়া আছে নেকি? মই তাৰ কথা অলপ জানিব বিচাৰিম। ছিলো কেনেকে ধৰণে কি হয় কি কৰিলে মানে আমি বেছি প্ৰডাকশ্যন কৰিব পাৰিম, তেনেকুৱা ধৰণৰ পুখুৰীত আমি সেইটো বস্তু আমি হেৰি কৰিব পাৰিম। সেইটো বস্তু আৰু
আচ্ছা আচ্ছা মীন পালন এইটোতো এটা ভাল ব্যৱসায় হয়, মই আগত কৰি পাইছো। হয় অঁ আপোনাক অকমান জনাই দিওঁ হা।
অঁ কোৱাচোন।
অঁ মীন পালনৰ কাৰণে আপোনাৰ মানে যোনটো পুখুৰী ব্যৱহাৰ কৰে সেইটো পাৰিলে প্ৰতিবছৰে খান্দিব পাৰিলে ভাল। মানে বিশেষ বিলাক যোনবিলাক ফিছাৰী বুলি কয় ফিচাৰীত পোহা মাছ বিলাক সেইবিলাক প্ৰায় মানে আজিকালি দানা পানীৰ লগত চৰিব পালে লগতে কিছুমানে মাটিও খায় সেইটো জানে চাগে। হয় তাৰপিছত আপোনাৰ মাটিটো অকমান উপযোগী কৰি তুলিবৰ কাৰণে আপুনি পাৰিলে যেতিয়া পুখুৰীটো শুকায় তেতিয়া হাল বাব পাৰিলে ভাল। হাল বাই লৈ তাত, হয় হয় হাল বাই লৈ তাত অকমান এই খলিয়ৈ বুলি কয় যে আগতে ত সৰিয়হ খেতি কৰিছিল
অ হয়
আপুনি তো জানেই লাই শাক খেতি কৰি পাইছে আপুনি।
পাইছোঁ পাইছোঁ।
লাইশাক, সৰিয়হ, সৰিয়হ খেতিৰ পৰা আপোনাৰ তেল উলিওৱা হয় তেল উলিওৱাৰ লগতে আপোনাৰ যেতিয়া পেৰা দিয়া হয়
অহঁ।
তাৰ পৰা আপোনাৰ খলুৱৈ এটা উৎপন্ন হয়, সেই খলুটো দিব পাৰিলে মাছ বহুত জল্দি বাঢ়ে মানে।
অ আহ তেনেকুৱা কথা।
হয় আজিকালিটো উন্নত পদ্ধতি ব্যৱহাৰ কৰে ইউৰিয়া দি দিয়ে মাটিত কিন্তু সেইটো সিমান ভাল নহয় মাছটো ঢিলা হয়।
আহঁ।
যোনটো খলয়দি আপুনি পোহে সেইটো বহুত ভাল। উৎপাদনো হয় লগতে ডাঙৰো হয়।
হয়।
আৰু মাছটো খাবৰ কাৰণেও বহুত মানে তৃপ্তিদায়ক হয়। হয় তাৰ পিছত আপোনাৰ পুখুৰীটো পাৰিলে ডাঙৰ হ'ব লাগে, সৰু হলে অকমান অসুবিধা হয় মাছ বিলাক চলা ফুৰা কৰিব বিচাৰেতো।
আহ।
পাৰিলে আপোনাৰ পুখুৰীটো মানে কি হয় দীঘলীয়া হ'লে ভাল হয় দীঘলীয়া হলে ভাল।
অহ।
পাৰিলে চাৰিওটা চাইড মানে চাৰিওমেৰে অকমান দহ হ'লে ভাল।
অ
তাৰপিছত আপোনাৰ-
মাছ যেতিয়া মেলিব অ মাছ মেলোতে অকমান চাই ল'ব লাগে পুখুৰীতো এৰিয়া কিমান আৰু কিমান মাছ মেলাৰ
অ মেলাৰ প্ৰয়োজন।
হয় তাৰপিছত সেই অনুপাতে দানা পানীও দিব লাগিব আপোনাৰ।
অহ।
যদি আপুনি ঘাচকাৰ্প, কমনকাৰ্প, এইবিলাক মেলে তেনেহলেতো আপোনাৰ কল পা কলৰ আপোনাৰ খুৰা সেইবিলাক প্ৰয়োজন হ'ব।
উ আৰু আৰু এটা কথা মই মাজতে সুধো এই যে আমি আ যিকোনো মাছ পুহিব পাৰিম নে মানে এটা এটা মানে চিনাক্ত কিছুমান মাছকহে আমি এনেকোৱা পুখুৰীত পুহিব পৰা যাব।
হয় হয় এইটো এটা আপোনাৰ প্ৰক্ৰিয়া আছে তাত আপোনাৰ মানে কি হয় মাংসভোজী, সৰ্বভোজী তেনেকোৱা ধৰণৰ মাছ থাকেতো সৰ্বভোজী আৰু তৃণ ভোজীত তেনেকোৱা ধৰণৰ দুটা প্ৰজাতি থাকে।
হয় হয়।
আপুনি যদি তৃণভোজী হয় আৰু সৰ্বভোজী একেলগতে পোহে তেনেহ'লে অকণমান অসুবিধা হয় আৰু তৃণভোজী মাছবিলাক বৃদ্ধি পাবলৈ।
অহ
কিন্তু সৰ্বভোজী বিলাক জলদি বৃদ্ধি পাই যায় সেইটো বেলেগ কথা বাৰু
হয় কিন্তু এই মাছখিনি যে শেষ হৈ যাব বেলেগ মাছবোৰ
ইমান এটা শেষ নহয় কিন্তু পোনাবিলাক প্ৰায় খাই দিয়ে। আপুনি যদি ডাঙৰ মাছ পিছ মেলে তেনেহলে সিমান এটা প্ৰব্লেম নিদিয়ে। কিন্তু যদি আপুনি সৰু পোনা মাছ মেলে তেতিয়াাহ'লে আপোনাৰ সৰ্বভোজী মাছ বিলাকে খাই পেলাই আৰু আপোনাৰ দানা পানী দিওতে অকণমান অসুবিধা হব কাৰণ দানা পানী বেলেগ বেলেগ ধৰণৰ দিব লাগিবতো পাৰিলে তৃণভোজী আজি আজিকালি বজাৰত তৃণভোজী মানে বহুত বেছি আৰু প্ৰয়োজন হয় মাংস ভোজীত ইমান এটা নিবিচাৰে হয় হয়
য'তে হ'লেও বিক্ৰী কৰিব পাৰি মাংসভোজীৰ দামো বেছি সেইকাৰণে সেইবিলাক সিমান এটা মানে আপোনাৰ বাণি ক্ষেত্ৰত প্ৰভাৱ দিয়ে আৰু বেয়া প্ৰভাৱ দিয়ে। আপোনাৰ তৃণভোজী মাত তৃণভোজী মাছ পালন কৰিবলৈ হলে-
অ
প্ৰথমতে পুখুৰীতো চাৰিটা চাইড অকনমান দ হ'ব লাগিব। মাজৰডোখৰ বাম হলেও একো আপত্তি নাই।
অ অ অ
তাৰপিছত পাৰিলে আপোনাৰ এক বিঘাত প্ৰায় আপোনাৰ এহেজাৰৰ পৰা ছয় সাত হেজাৰলৈলৈকে মাছ মেলিব পাৰি আৰু
অ আচ্ছা আচ্ছা
তাতকৈ বেছি মেলিলে আপোনাৰ অকমান অসুবিধা হ'ব।
অ সিহঁতক দানা পানী দিবৰ কাৰণে হওক বা মানে জেগাটো সৰু হব আৰু না কি
জেগাতো সৰু হ'ব হয় দানা পানীতো যদি আপুনি বেছিকৈও দিয়ে তথাপিতো মানে মাছবিলাক প্ৰায় কয় ন কিছুমানে এইটো এবছৰীয়া মাছ এইটো দুবছৰীয়া মাছ তেনেকৈ এবছৰত সম্পূৰ্ণভাৱে ডাঙৰ হৈ নুঠে মানে
অহ আৰু এটা কথা আমি যদি মাছখিনি আমি একেবাৰে মানে উঠাই পেলালে ভালনে নে- অ হেৰি নতুনকে আকৌ মানে তাতে ভৰাই গলে ভাল মানে অলপ অলপ মাৰি আছো বেই বিকি আছো বোলে।
আপুনি প্ৰথমতে চাব লাগিব মাছটো কিমান বাঢ়িছে?
অহ
যদি মাছটো ভালদৰে বাঢ়িছে তেনেহ'লে একেবাৰতে উঠাই দিলে ভাল। কাৰণ আপুনি পুখুৰীটো মেৰামতি কৰি ব পাৰিব
অহ
আৰু যদি বোলে আপোনাৰ মাছতটো বৃদ্ধি পাব পৰা নাই বাঢ়িব পৰা নাই তেনেহলে আপুনি ডাঙৰ মাছ কেইটা উঠাই দিলে আৰু সৰুকেইটা পিছৰবাৰৰ কাৰণে থৈ দিলে তেতিয়াহ'লে ভাল হয়।
অ হয় হয়।
এনেই যদি আপোনাৰ নিজৰ তৃপ্তিৰ কাৰণে লাগে বা ঘৰতে খাবৰ কাৰণে লাগে তেনেহ'লেতো আপোনাক থৈ দিলে বহুত ভাল
উম হয় হয় ডাঙৰৰ পৰা খাই গ'লে হ'ল অ
কিন্তু আপোনাক বাণিজ্যিক ভাৱে যদি বিক্ৰী কৰিবলৈ হয় তেনেহলে আপোনাৰ দুবছৰত থব লাগ- তেতিয়া হ'লে বহুত লোকচান হৈ যায় সেইটো কাৰণে আপোনাৰ একেবাৰে উঠাই দিলে অকমান সুবিধা হয় আৰু বাণিজ্যিকভাৱে হ'লে।
অ
হয় আৰু কিবা জানিব বিচাৰিব নেকি আপুনি মীন পালনৰ বিষয়ে?
মীন পালনৰ বিষয়ে আৰু মানে একচুৱেলি আমিতো গাঁৱত থকা মানুহ ন দানা পানী একচুৱেলি কেনেকুৱা কি দিলে ভাল হয় মানে ঘৰৰ মানে এ তৃন ভুজিতো আৰু গম পাইছো, বাৰীৰ যেনেকে কলগছ আছে কলগছৰ পাত দিলো, তাৰ পিছত আমাৰ তোংগুৰি সেইবোৰতো খাই নহয় নেখায় জানো,
হয় হয়
অহ আৰু বেলেগ কি বা পোৱা যায় নেকি বজাৰত?
আপোনাৰ তৃণ ভূজি মানুহৰ কাৰণে এটা সুবিধা বহুত সুবিধা কৃষকসকলৰ কাৰণে আপুনি যেনে ৰঙালাও খেতি কৰিলে ভেন্দি কৰিলে তেনেকুৱা ধৰণত হ'লে মানে আপোনাৰ ৰঙালাও পাত বেন্দি পাত সেইবিলাক যোনবিলাক মানে প্ৰায় বুঢ়া হৈ যায় আৰু সেইবিলাক কাটি কাটি নি দিব পৰা যায়। তেনেকুৱা ধৰণে আপোনাৰ যি খেতি কৰে আৰু যেনেকে আপোনাৰ শিমলু আলু খেতি
অহ
বা এইটো গৰৈ আলু খেতি গৈ আলু খেতি বুলি কয় যে, সিহঁতৰ প পুৰণা ডাল বিলাক পাতবিলাক কাটি নি দিবগৈ পাৰে। তাৰপিছত আপোনাৰ বজাৰত পায় কিন্তু বজাৰত পোৱা সেইবিলাক অকমান মানে আপোনাৰ প্ৰাকৃতিক ভাৱে নহয়গে আৰু সেইবিলাক অকমান বাণিজ্যিক ভাৱে হৈ যায়।
অ তাত কাৰ তাৰ কাৰণে আমি পইচাও খৰচ কৰিব লাগিব বেছিকে।
অকমান খৰচ কৰিব লাগিব যোনটো আপোনাৰ ব্ৰইলাৰ দানা থাকে সেইটো দিয়ে কিছুমানে
অহ হয় হয়
তাৰপাছতে আৰু এটা বহুত ভাল উপায় আছে সেইটো আপোনাৰ কি হয় পুখুৰীটো যেতিয়া আপুনি খানে,
অহ
তেতিয়া মাছ টুকুৰা অকমান বান্ধ থৈ তাত আপুনি ধান খেতি লগাব পাৰে।
ধান খেতি ন
হয় হয় ধান খেতি যেতিয়া লগাই দিয়ে তেতিয়াহ'লে আপোনাৰ ধানৰ সৰু সৰু সৰু হৈ থাকোঁতে তলৰ পাতবিলাক
অহ
সেইবিলাক খাই মাছ ডাঙৰ হ'ব পাৰে তাৰ পিছত পানীতটো আপোনাৰ পাবই পুখুৰী হয় তাৰপিছত তাতে মাছ এইবিলাক চলণ ফুলন কৰিবলৈ কাৰণে অকমান সুবিধা হয়‌। তেতিয়া দানা পানী অকনমান কম লাগে আৰু
হয় হয় হয় আৰু তেনেকে ফুৰিব পালে অলপমান চৰিব পালে মানে সিহঁতি বেছি ডাঙৰ হয় নেকি সোনকালে ন
হয় হয় চৰিব পালে বেছি জল্দি ডাঙৰ হয়
উম যেনেকে এতিয়া আমি আমাৰ আগতে মানে এতিয়া বাৰু পুখুৰীটো বাম এতিয়া খেতি কৰা নহয় আৰু তেনেকে মীন পালনটো নকৰা নহয় কিন্তু আগতে যে এতিয়া মানে বাম জোনডোখৰ থাকে তাত ঘাঁহ জগে হা ঘাঁহ জগা এইখিনিত। ঘচ কাপটো মানে একদম বামত চৰি থাকেহি দেখি ভাল লাগে মানে
হয় এয়াত এটা বহুত মনো মনোমোহা পৰিৱেশ হৈ যায় মাছ বিলাক যেতিয়া চৰি থাকে আপোনাৰ গৰমৰ দিনত গছৰ তলত বহি চাবৰ কাৰণে ইমান শুৱনি লাগে
অহ হয় হয়
তাৰপিছত আপোনালোকৰৰ হাঁহ, কুকুৰা তেনেকুৱা কিবা পালন তেনেকুৱা বিলাক কৰাৰ কথা ভাবিছে নেকি
হাঁহ কুকুৰা পালন মানে আমাৰ ঘৰত তেনেকে পোহা হয় কিন্তু‌ তেনেকে বাণিজ্যিক ভাৱে নহয় এনেই ঘৰত খাব কাৰণে আমি ঘৰত ৰাখো তেনেকে হা়হঁ কেইটামান থাকে দহটা বিশটা পোন্ধৰটা আৰু কুকুৰা থাকে দেই কুকুৰা কিন্তু বহুত সোনকালে ডাঙৰ হয়। ন
হয় হয়।
কুকুৰা কিন্তু ডাঙৰ হৈ যায় আমি আলহী আহিলে খাওঁ তেনেকে মানে। কৰা হয় আৰু অহ কিন্তু এনেই জানিব বিচাৰো কিন্তু ব্যৱসায় ক্ষেত্ৰত মানে কেনেধৰণে কৰিলে- ভাল হয় আপুনি জানে যদি ক'ব নেকি?
হয় আৰু এটা আপোনাৰ সুবিধা হয় মীন পালনৰ লগতে আপোনাৰ হাঁহ পালনতটো লগাই দিব পৰা যায় তাৰ কাৰণে কিন্তু আপো আপোনাৰ অকণমান খাটনি হয় ঘৰ বনাবলগীয়া হয় পুখুৰীৰ ওপৰত
পুখুৰীৰ ওপৰত হয় হয় হয়।
ন পুখুৰীটোৰ আধা ভে কি দিব লাগিব মানে যদি হাঁহবিলাক চৰিব বিচাৰে গোটেই পুখুৰীটোত চৰিব দিব নোৱাৰি।
অঁহ
মানে আধা পুখুৰীত যেতিয়া চৰিব দিয়া হয়। তেতিয়া মানে কি হয় মাছ বিলাক উম যোনবিলাক সৰু মাছ থাকে- সেইবিলাক নহলে হাঁহে খাই দিবতো সেইটো কাৰণে পুখুৰীতটো তেতিয়া আধা ভেটি দিব তাত মানে হাঁহবিলাক যেতিয়া চৰিব আধা পুখুৰীটোত
অহঁ
হাঁহ বিলাক যেতিয়া সোমাই যাব ৰাতি হলে বা যোনটো সোমোৱা হব সিহঁতৰ তেতিয়া মানে মাছবিলাক যেতিয়া চৰিব আহিব হাঁহ চৰা জেগাব বিলাকত
অহ
তাত আ আপোনাৰ হাঁহৰ মানে মল মূত্ৰ বিলাক পাবতো সেইবিলাক খায়ও মানে জল্দি ডাঙৰ হয়। হাঁহ
হয় অহ অহ অহ অহ এতিয়া এটা হেৰিয়তে মানে সেইটো বস্তু হৈ যায় ন।
হয় হয় হয়।
আচ্ছা আচ্ছা বৰ ভাল এডিয়া এটা কলা দেই -
এইটো ভাল উপায় হয় হয়।
হয় হয় এইটো বস্তু কৰিব পাৰিলে অ আমি মানে হাঁহো, পোহা হব এইফালে মীন পালনতটো ভালকে হেৰি কৰা হ'ব। তাৰ পিছত আৰু বেলেগ কি কৰিব পৰা যায় বাও?
আপোনাৰ হাঁহতকৈ কুকুৰাটো বেছি উত্তম হয় এইটো ক্ষেত্ৰত যে।
অহ।
কাৰণ হাঁহোতো গৈ পানীত চৰেগে ন।
আহঁ।
কিন্তু আপোনাৰ কুৰাটো হ'লে পানী লৈতো নামি নাযায় ওপৰতে থাকে -
ওপৰতে থাকে।
ওপৰতে থকাৰ পিছত আপোনাৰ চাংঘৰবিলাকত যদি আপুনি এবাৰ মটৰেৰে পানী ঢালি দিয়ে। বা- চফা কৰি দিয়ে তেতিয়াতো গোটেই মল মটৰ বিলাক আপুনি-
আহ আহ।
কিন্তু এইটো কৰিলে কি হয় আপোনাৰ নিয়মীয়াকৈ চফা কৰিব লাগে যদি আপোনাৰ বোলে এ সপ্তাহ দুসপ্তাহৰ পিছত চাফা কৰিছে তেতিয়া মাছ বিলাক বেমাৰ লগাৰ সম্ভাৱনা এটা থাকে আৰু- যদি আপোনাৰ নিয়মীয়াকৈ- যদি আপোনাৰ নিয়মীয়াকৈ চফা কৰি থকা হয়। তেতিয়া কুকুৰাও চাফ থাকিব
আহ।
আৰু লগতে আপোনাৰ মাছেও পুষ্টি পাই থাকিব।
হয় হয় হয়। অ তেনেধৰণে কৰিলে ভাল হয়।
অকমান সুবিধা হয়। আৰু কিন্তু এইটো কৰিলে আপোনাৰ কুকুৰা বিলাক অকমান ওজনতটো কমি যায়। কাৰ কাৰ কুকুৰা যেতিয়া পাণীত চৰিব পাৰে তেতিয়া ওজনতটো বৃদ্ধি পায় জল্দি আৰু আপোনাৰ চাংঘৰত যদি থব লগা হয় অকনমান ওজনতো বৃদ্ধি পাবলৈ সময় লাগে আৰু।
সময় লাগে, অ তাত মানে কেনেকুৱা মানে মাটিত চৰিলে কি কাৰণে মানে সেইটো ওজনটো বাঢ়ে বাৰু?
এইটো তাৰ ইমান বিশিষ্ট একো কথা নাই বাৰু কিন্তু তথি তথাপিতো মাতিৰ